হেল্ল?
অ, হেল্ল, কোৱা?
হয়, কি কৰি আছা এতিয়া?
এতিয়া, এনে জাচ বহি আচো মাই
আচ্ছা বাকী তোমালোকৰ তাতে ৰ'দ দিছো নেকি।
ৰ'দ দিয়া নাই, বৰষুণ ৰাতিপুৱা অলপ দিছিল, আৰু সেমেকা, সেমেকা বতৰটো এনেকুৱা।
সীমাকা বতৰ ৰাতিপুৱা ৰ'দ দিছিলে। বাট তেতিয়া এনেকুৱা ৰ'দ দিয়া নাই।
অ, এতিয়া বতৰো সেনেকুৱা, কেতিয়া বৰষুণ দিব, কেতিয়া ঠিক কৰিব নাজানো, ৰ'দতো নাই।
বাকী, ভাত খালা?
উ, ভাত খোৱা নাই, এতিয়ালৈকে মই ভাত বনাই আছে মানে। তাৰমানে তাতে ৰুটি খাইছিলো ন, ত, মানে সেইটোয়ে আৰু ৰাতি ভাত বনোৱা নাই আজি। এতিয়া বনাইহে আছে, চাহ খাইছো এনে। এনে কিবা জাম, জামথাম খাইছো আৰু।
অ, ৰুটি মই ভালে পাওঁ ৰুটিটো।
ভালে খাব লাগে, ঠাণ্ডা বতৰত বেছিকে খাব লাগে নেকি।
উম। মানে খাই দিওঁ আৰু ৰুটি, ৰুটিটো মে খবাৰতে হয়। আগৰ পৰা
তিয়া মে, চাউল, তাউল ভাল থাকে, আৰু।
উম। সেইটো ভাল।
অ, বাকী আৰু কি, কৰি আচা?
বাকী আৰু নাই, এটা ভিডিঅ, চিডিঅ চাই আছিলো ধৰা ছোৱালী বিলাকে যে কিবা বনাই যোয় কাপোৰ থ ডিজাইনিজাইন কা, অলপ কিছুমান ছোৱালী আছিল ধৰা তিনশ টকা দি অলপ বনাইাই বিক্ৰী কৰিছে অনলাইনত, লাহে, লাহে অৰ্ডাৰ বেছিক আহিব ধৰি ডিজাইন চ, কৰিল। ত, লাহ মানে সিহতে কি কৰিছে ছোৱালীজনী বেলেগ, বেলেগ মানুহক শিকাইছে গাঁৱৰ, গাঁৱে। ব, পাতিছে, পিছত ত, এনেকে বহুত ষ্টুডেন্ট গছে তাহত শিকাইছে তাহাঁ ত, পাৰা হৈছে। তাহাঁতে, তাহাঁতক মাল বিলাক দিয়ে তাহাঁতে বনাই দিয়ে। ত, সেইবিলাক তহতে চেল কৰি ইনষ্টাগ্ৰামৰ পৰা হওক অনলাইন ফ্লিপকাৰ্টতে হওক মানে হাজাৰ, হাজাৰ অৰ্ডাৰ আহে দিনত মানে। ত, তাৰ মে, ই্প হৈ গ'ল তাৰ মে যিলাক শিক বিলাকক তেওঁলোকক মানে দি আছে বনাব। ত, বনাই দিয়ে। তেওঁলোকৰ প্ৰডাক্ট বিলাক বহুত ৰাজ্য বেলেগ, বেলেগ ৰাজ্যত যায় দেশ, বিদেশত যায়।
মানে এতিয়া এটা ভাল মানে কৰ টকাৰ বিজনেছ কৰি দিছে, এইটোৱে, কৰটোৱে। এতিয়া চাৰে চিলাই, চিলাই দি বনাই যায়। কাপোৰ, কাপোৰ কিবা জুল, চুলি কিবা, বনাই যায় দি
অ', অ'।
ত, সেইবিলাক মানে ভাল এটা কি বাই গৈছে, তেনেকুৱা বহুত চোৱালী দেখিছো। বেলেগত লাইনত, বিজনেছত মানে বহুত আগত বাঢ়ি গেছে মানে, সিহঁতে জব কাম, চাম কৰিছে, নিজে যেতিয়া নিজে প্ৰমতে বেছে, বনাই, বনাই নিজ ইমান দহ এক হাজাৰ বস্তু ব বনাব নোৱাৰিব না, ত' তাহঁতে নিজৰ টীম বনাইছে, অ', বেলেগ আকৌ, শিকাইছে। তাহিতৰ লগত জইন কৰিছে, গ্ৰুপ বনাইছে, কি, কৰিছে ৱৰ্কশ্বপ পাতিছে। তাহাঁ, তাহাঁত কাম দিছে, তাৰ পিছত নিজৰে পইচা দিছে, নিজৰে পইচাৰে বস্তুবিলাক দিছে তাহাঁতে বনাই দিছে। তাহ হাজিৰাটো দিছে কিবা এটাক কোনোবা শিকি ন, নিজাকে কৰিছে আৰু নিজৰ পইচা লগাই সেইটোৱে আৰু এনেকৈ। ত, মানে ভালেখিনি নেটৱৰ্ক বনাই লৈছে অসমৰ ভিতৰতে, হা?
এইটো কি এপছৰ যোগেদি মানে বিক্ৰী কৰিব পাৰি নেকি?
এছো মানে এ কি জৰিয়তে বিক্ৰী কৰিব পি ইনষ্টাগ্ৰামত বিক্ৰী কৰিব ইনাগ্ৰামত মানুহে খাই থাকে ন ছোৱালীবাকেো ইনষ্টাগ্ৰামৰে কিন আনো আজিকালি বছিভাগ।
অ-অ, হম,
হয় মানে ইনষ্টাগ্ৰাম ষ্টৰ এ ইনষ্টাগ্ৰৰ পৰা বিক্ৰী কৰিব প আজি বহু মান ইষ্টাগাম বিক্ৰী কৰি ভিডিঅ বনাই। এই বস্তুবিলাক দেখাই পচন্দ হয় মানুহৰ কিনে অ' অৰ্ডাৰ আহে অৰ্ডাৰ যদি আহে তাতে সহতে বনাই নে দিয়েস ষ্ট থাকে সেইটো হেৰি কৰি দিয়ে, ডেলিভাৰী কৰি দিয়ে ডেলিভাৰী টো পষ্ট অফিচৰ পৰা কৰিব পাৰি।
অহ।
লব কিন্তু প্ৰাইভেট কোম্পানী গিলা এইটো ডিভি ডি কিবা আছে এটা পাহৰি নামটো সেইটো কি একশ টকা ল'ব ডেলিভাৰী কিজানী? কিমান ডিচেঞ্চ হয় সেই হিচাপে ল'ব ডেলিভাৰী ফিজ আৰু তোমাৰ বনোৱাৰ খৰচ বস্তু, বিলাকৰ খৰচ ডেলিভাৰী খৰচ জি এছ টি চব মিলাই সেনে এটা দাম ল'ব লাগিব না। নিজৰ প্ৰফিটটো ওলাব লাগিব। অ' মানে মেহনত কৰিব লাগে মানে টুৱেটি ফৰ আৱাৰ্চ মানে ভাবি থাকিব লাগে লাগি থাকিব লাগে কামটোত।
টো
মানে সিহঁতে কিছুমান যে বনাইছে ধৰৰ বিজনেচটো যে গ্ৰ' কৰি আছে। কিছুমান লাখত বনাইছে কিছুমান, ৰজাই পাই গৈছে কিছুমানে ফানো পাইছে বেলেগ-বেলেগ ইনভেষ্টৰৰ পৰা। চাৰ্কটাং ইণ্ডিয়াত গৈছিল এটা ছোৱালী। উম, ওৱান থাউজেণ্ড দি ষ্টাৰ্ট কৰিছিল সেই ছোৱালীটো অসমৰ নহয়। বেলেগৰ কিন্তু অসমৰো এতিয়া সিহঁতৰ চাই-চাই অসমৰো বহুত ছোৱালীয়ে ষ্টাৰ্ট কৰি দিছে। মানে বাহিৰ গিলাতো প্ৰথমতে বাহিৰ দেখা পাইছিলো এক পাইছো সিহঁতক চাই-চাই, আমাৰ এই এ গিল এগও বাইশ ত্ৰিশৰ পৰা ষ্টাৰ কৰিছে ন, বাইশ পৰা কৰিছে তেতিয়া ইঁতৰ চাক্সেছফুল হৈ আছে। ইহঁতৰোঁ অৰ্ডাৰ আহি আছে বাহিৰৰ পৰাও আহি আছে বিদেশৰ পৰা অৰ্ডাৰ আহি আছে। সিহঁতৰ মানে একসপাৰ্ট ডিজাইনাৰ হৈ গৈছে মানে ভাল-ভাল ডিজাইন কৰিব পাৰে। কাণৰ জুলৰি বনাই কিবা-কিবি আৰু বেলেগ-বেলেগ, মানে বস্তু যিবিলাক আছে আৰু মানে ডেক'ৰেচনৰো বস্তুবিলাক বনায়। আৰু যিবিলাক ৱাছ যিবিলাক মেটেৰিয়েল যিবিলাক মানে পেলনীয়া বস্তু কাপোৰ তাপোৰ থাকে সেইবিলাক দিয়ে বনাই দিয়ে মানে আৰু কিছুমান, খিনিয়ে অলপ অলঠল কিবা কিবি বস্তু। আৰু কিছুমান ৱেষ্ট মেটেৰিয়েল থাকে যেন দৰজী দোকান কাপোৰ পেলোৱা থাকে। আৰু যেদি আমি সেই বস্তু কিনো কভাৰ থাকে না কভাৰ বিলাক কাটি-কাটি সেইবিলাক বেজ বনাই দিয়ে। ত' সেনেকুৱা আৰু তাৰ লগত এড সেত কৰিলে কিবা-কিবি, আঠা চাঠটা দিকেনে সেনেকুৱা কি বস্ত প্ৰডাক্ট বনাই।
উ
বস্তুবিলাকৰ বেছি দাম নহয় ৰ' মেটেৰিয়েলৰ পঞ্চাছ টকা যেনিবা। আৰু বনোৱা কষ্টতটো হয়, বনতে কষ্ট হয় সেইটো। আৰু ডেলিভাৰী তথাপিও বস্তুটো বনোৱাৰ পিছতো পাঁচছ ছয়চ উম, পাঁচছ ছয়ছত বিক্ৰী হয় না। পঞ্চাছ টকাৰ বস্তু দি বনাই কেনে পাঁচছ ছয়ছত বা হাজাৰ টকাত বিক্ৰী হয়। ত' ডেলিভাৰী ফিজ কিমান লাগিব এশ টকা ডেলিভাৰী ফিজ লাগে বা পঞ্চাছ টকা লাগে আৰু তো আঠশ, ছয়শ লাভ এ হৈ যায় নে মোটামুটি লাভ হয় কিছুমান। কষ্ট কৰ পইচাটো ওলাই। মানে অ' আৰ্জুত, কিছুমান গ্ৰুপ বা আৰ্ট আছে গ্ৰুপক যদি বনাব লে নিজৰ যদি টিম আছে বা সেনেকুৱা। কিন্তু বনাই লয় না কিছুমানে শিকাই দিয়ে বা গাঁৱত বা ল'ৰা ছোৱাল ছোৱালী বহুত মহিলা এনে বেকাৰ সময়ত বহুত মান ফ্ৰী থাকে ত সিহঁতৰ কাম বিলাক দিয়ে সিঁহতে বনাই দিয়ে সিহঁতক হাজিৰা দি দিয়ে এ এটা যদি বস্তু কিয় বনাই স সেই ত্ৰিশ টকা বি টকা চল্লিশ টকা দি দিয়ে কিবা এটা নহলে পচ চাৰি টকা দিয়ে আৰু যিবিলাক ঘ থ থাকে তু মনে দিয়া
বাকী আৰু কি কৰিছা এতিয়া
হা এতিয়া এতিয়া এতিয়া নাই হেনেকুৱা আকৌ এতিয়া এইটোোৱে প্ৰস্তুতি চলি আছে আসাম পুলিচ
অ বাকীফালে ফুৰিব অহা প্লেনিং নাই নেকি
ফুৰিবতো মোৰ বহুত মন যায় কিন্তু এখন কি হয় ছাং ছট পূজা
ছট পূজাত
হা
ছট পূজাত বহুত দিন আছে দেখোন ষট পূজা
ছট পূজা বহুত দিন আছে না এখন চাং কি হয় এতিয়া
কিন্তু যাবাও মন নাযায় যাবাও মন যায়
ঠিকে আছে তোমাৰ নানা এতিয়া এইমাত্ৰ এইফালে ওলাই গৈছে অলপ আগত গৈছে সেইফালে পাহাৰৰ দেগি
উ আৰু হঠা সতে গৈছে নানাৰ লগত গৈছিলো পাহাৰৰ ফালে গৈছিলো গৰু চৰু লৈ ভাল লাগিছিল আৰু
নহয় গৰু লৈ যোৱা নাই এনেই মানে গৈছে আৰু
অ যি হওক কিন্তু
কোনোবা মাটি চ চাকে
অহ গাউণ্ডত সৰু তাৰে গিছিলো পাহাৰৰ ফালে ফালে লাগিছিল বাঁহ কাটি আনিছিলো পাহাৰৰ ওপৰৰ পৰা আৰু এটা গছত মৌ ৰস পাইছিলো মৌ গিলাকও আনিছিলো
উম
খাইছো যাতে বহুত পাতত ক পাত থাকে না জংঘলত সেই পাততে হালধিৰ কিবা ডাঙৰ ডাঙৰ পাত আছে এনেকে ভাততে খাইছিলো মৌ আৰু বাঁহৰ চঙত ভৰাই লৈ আহিছিলো সেই যে পাহাৰত জাম গছা আছে পুটল পাহাৰ অ আৰু ঘৰ চিৰা চিৰি যে ৰাস্তা আছে ত পাহাৰৰ উঠাকে সি সিফালে উঠি গৈছিলো বহু ওপৰত বাঁহৰ পৰা আছে নাই এক একদম পুৰা পাহাৰৰ ওপৰত সেই তাৰ পৰা বা বাঁহ কাটি আনিছিলোঁ যি আহাতে যি তলত নোমাতে যি ভয় লাগে না
উ সিটো চাইডে মাটিতো বেলেগ টাইপৰ মানে হালধীয়া টাইপৰ আৰু বেছি পিছল হৈ থাকে
হয় পিছতাৰ মানে ভয়ে লাগে মানে পিছলি উঠাতে উঠি যাম কোনো মতে কিন্তু নামাতে মোক বিৰাট ভয় লাগে
যেনেকাে কিছুমান যাৰ থিয়হেন থাকে পুৰা পুৰি নে নামাতে মই বহুত ভয় লাগিছিল
তাকে।
উম, কি বান্দৰ দেখা পাাম গ বেলেগ।
আৰু সিহঁত এ তাতো জাম গছো আছে এতিয়া জাম লাগিছে এতিয়া।
অ' হয় হয় যাম গছ আমাৰ এটাও আছে লাম্বা হৈছে পুৰণা এই ওপৰত ওপৰ পৰি ফাটি- ফাটি যায় তাৰ খাইছো অলপ চলপ খাইছো ভালে খিনি খালোঁ।
ম'হৰি জাল লগাই দিবা।
উম স এনেে নাই ৰ অলপ ক সি কাপোৰ - চাপোৰ আছিলে অলপ বান্ধি চানি দিছো অলপ - চলপ আপৰে খাইছো অলপ ভালে খিনি। আৰু বজাৰত মান বিক্ৰী কৰিব লৈ গিললে ভাল দাম পালো হয় কিন্তু যাৱাই নহয় যাৱাই নাই বজাৰত বিক্ৰী লৈ যাব।
আশী টকা কেজি চলি আছে এনে।
অ বহুত দাম দেখোন।
কে টকা কেজি?
খাই ভালে লাগে বোলো।
নিমখ চিমখ দি এনে বঢ়িয়া লাগে খাই।
উম।
কে আছে। অহ।
আৰু কি কৰিবা এতিয়া?
এতিয়া আৰু কি কৰিম চাও। ভাত চাত যদি হৈছে ভাত চাত খাব লাগিব আৰু।
ভাত খোৱাৰ পিছত?
তাচ চাচ যদি কৰিব পাৰোং, বৰিং লাগে মনে নাযায় তাঁচ কিছুমান তাচবিলাক আচামিছত না। আৰু কৰিব লাগিব যিহেতু টাইমটো গ'লে এইটো আফোচ থবালে কৰব লাগব না বহুতে বহুত টাস্ক কৰিছে। আমি যদি অলপে কৰিব নোৱাৰো কৰিলে পইচাটো আহি যায় পইচাটো পাম কিবা তা মানে কাম নাপালে কাম ন নাই মানে কাম পালে পয়াতে ভালছে কৰো। কেনেকে হ'ব হয়নে নাই।
এইটো এটা কামেই হয়, যিহেতু পইচাটো পাই আছো, যিহেতু একাউণ্টত আহি যায় আছে।
এইটো এটা ভাল কাম বোলো।
হয়। চাৰ্তিপিকেটো চাৰ্টিফিকেটো পাবা তুমি। চাৰ্টিফিকেটো পালে আৰু বেলেগ কাম পাবা নহয়। লেজাৰ কেলেন্ডাৰ দেখাবা মোৰ চাৰ্টিফিকেট আছে। এক্সপিৰিয়েনছ আছে, কামাক তোমাক কামটো দি দিব ন।
অহ'।
এ এই অনলাইনে। অনলাইনে কৰিব পাৰি কামটো, আৰু মানে ভাল পইচা পে কৰে মানে।
ভালে আছে কামটো কিন্তু।
উম'। ত' মানে কামবিলাক এ টম্পৰী চলে, কেতিয়াবা একমাহ চলে, কেতিয়াবা দুই তিনি মাহ চলে, কেতিয়াবা এনেকে চলে কিন্তু তথাপি‌ টম্পৰালি চললেও, মানে ভাল পইচা আহি যায় মানে।
মানে কাইণ্টৰ পৰা ল'ব লাগে, কিন্তু আমি আমি আমি লোৱা নাই কাইণ্টৰ পৰা কাইণ্টৰ পৰা ইহঁতে, ফাউণ্ডেচনৰ মানুহবিলাক লৈছে। আমাৰ ইনজি অৰ মানুহিলাকে তাত কথা-চথা পাতি কাইণ্টৰ পৰা কামটো লৈছে লৈ হেনে আমাক দিছে কামটো কৰাব।
অহ'।
সিহঁতেক কিজানি বেছি পইচা লৈছে, আমাক কিজানি অলপ কমো দিবা পাৰে, সিহঁতৰ পইাটো লাগবা ন সহঁতে এনজি অত কাম কৰি তাহাঁতে বিনা পইচাৰ কাম কৰা নাই, আমাৰ যে কামটো দিছে তাহাঁতে, হাতেতো পইচা নবৈ ন আনক।
তেখেতসকলেও কাম কৰি আছে নহয় এনেও।
হয়, হয়। হয়, হয়। আৰু তাহাতে কামটো আনি দিছে তাহাতে কিজানি বন্দবস্ত ত পৰা বেছিয় হ'ব কিজানি একটাক পাই আছো তাহাতে কিজানী দছটাত বন্দোবস্ত কৰিছে কি জানি কি পাঁচটাত বন্দোবস্ত কৰিছে। আমাক এক টকা দি আছে তাহাতৰ পৰা কমিশ্যনটো ৰাখি আছে।
তথাপি এইখিনি আমাৰ কাৰণে বেছি হৈ গৈছে হয় ন। উম, কোনোবাটো এইৰি থেও নোপায় মানে।
অ' সেইটোয়ে নাপায়তো না। এখন তুমি যদি দিনত যদি পাঁচশ টা টাচক কৰা সাতশ টকা তুমি পাই গলা যদি যদি শুদ্ধ হয় যদি শুদ্ধ নহ'লেও যটি ভুল কৰিলে পাঁচশ তাকাতো পাবা। হাজিৰাটো ওলাই যায় না।
মবালত